হেল্ল, অ শুনাইছো, তুমি শুনা পাইছা?
অ পাইছো পাইছো, অ কি কৰি আছা?
হে, আহি পেলাই তোমাৰ এফালে গৈছিলো, আহি পেলাই ঘৰত পাইছো মুখ - হাত ধুই পেলাই জাষ্ট বহিছো আৰু।
অঁ, বাকী ঠিকে আছা নহয়?
বাকী একদম ঠিকে আছো আৰু ঠিকে মানে সেই ওলাই গলে বোকা পানীবোৰ মাথাটো নষ্ট হৈ আহে অ।
অ তাকেহে তাকে, কলেজ - চলেজ গৈ আছা?
কলেজ একদম মানে কলেজৰ মোৰ নহয়, কলেজৰ এতিয়া এটা মোৰ মানে হেৰি হৈ আছে, এটা প্ৰগ্ৰেম চলি আছে।
অঁ।
এই তোমাৰ বিষয়ে মোৰ এইটোৰ লগত অলপ কথা পাতিব লগা আছিলে, মই সেইকাৰণে তোমাৰ কল কৰা এটা উদ্দেশ্য এটা সেইটো। কি হৈছে মানে মই তোমাক আমি কি কৰি আছোঁ মই তোমালোক কৈছোঁ ৰবা, আমি মানে বৰ্তমান সময়ত যিটো যুৱ প্ৰজন্ম শিক্ষিতসকলে মানে শিক্ষিত বুলি নহয় মা নে আমি যিটো বৰ্তমান শিক্ষা গ্ৰহণ গ্ৰহণ কৰি থকা যুৱ প্ৰজন্মখিনিয়ে মানে আমি এটা আ কাম আৰম্ভ কৰিছো, কামটো এনেকুৱা যে আমি হেৰি, এ তোমাৰ বিভিন্ন বিষয়বোৰ ওপৰত লৈ পেলাই মানে আমি চা ছাত্ৰ - ছাত্ৰীসকলৰ মাজত মানে এটা জাগৰণমূলক এটা আহ মন আ আলোচনা চক্ৰ আৰম্ভ কৰিছো। একদম ভাল কাম এইটো আলোচনা চক্ৰটোৰ জৰিয়তে আমি বি ভিন্ন দিশ আমি সামৰি লৈছো ধৰা এতিয়া তুমি প্ৰকৃতিৰ সমস্যাৰ ক্ষেত্ৰৰ এ এটা দিশ হ'ল এটা হ'ল আমি আমাৰ আ জাতীয়বাদী ভাৱধাৰা এটা বিকাশৰ দিশ হল, এটা হ'ল আমি এ বহনক্ষম উন্নয়ন বা এনেকুৱা ধৰণৰ এটা দিশ হ'ল ঠিক তেনেকুৱা এটা দিশ মানে আমি এটা আলোচনা কৰি আছো সেই নাৰী বাদৰ ওপৰত মানে।
হয় হয়।
অ সেইয়ে তোমাৰ ফেমিনিজম হয় ফেমিনিজমত মানে আমি এইটো য়ছ ফেমিলিজমৰ ওপৰত আমি এইটো আলোচনা কৰি আছো আৰু ইয়াৰ জৰিয়তে মানে আমি এই বৰ্তমান সময়ত আমি দেখো যে বহু ক্ষেত্ৰত নাৰীসকল পিছ পৰি আছে মানে।
হয় হয়
কিন্তু আকৌ চাবলৈ যদি যাওঁ ভালকে যদি অলপ খুচৰিবলৈ যাওঁ বহুতখিনি কিন্তু নাৰীসকললে মানে আগবাঢ়ি আছে আৰু পূৰ্বৰ পৰা মানে এইটো ধাৰা চলি আছে
হয় হয় হয়
কিন্তু ওপৰে ওপৰে কিছুমান নাৰী এনেকুৱা হৈ গৈছে যে শোষিত হৈ গৈছে বা কাৰোবাৰ কোনোবাই বেছিকে শোষণ কৰিছে আৰু নিজৰ মানে দুৰ্বলতাৰ বাবে মানে নিজৰ এ পাছ পৰি ৰৈছে মানে
হয় হয়
এনেকুৱা কিছুমান আমি বিষয়ৰ ওপৰত মানে আমি আলোচনা কৰি আছো আৰু ছাত্ৰ বিশেষকে ছাত্ৰীসকলৰ লগত মানে আলোচনা কৰি এই ক্ষেত্ৰতো মানে আমি তেওঁলোকক সজাগ কৰিছো মানে
হয় হয় হয়
ত এতিয়া তেনেদৰে আমি নতুন নতুন ব্যক্তি সকলৰ লগত কথা পাতিবেলাই বিভিন্ন ধৰণৰ তথ্য তথ্য সংগ্ৰহ কৰিছোঁ সেইকাৰণে মই তোমাৰ লগত কথা পতাৰ কথা আছিলে তুমি এতিয়া মোক কোৱাচোন মানে ফেমেজি মানে যিটো নাৰী বাটৰ তোমাৰ ধাৰণাটো কেনেকে কেনেকুৱা ধৰণৰ তোমাৰ ওপৰত মনত মানে নাৰীবাটৰ ধাৰণটো আছে
হয় প্ৰথমতে মই সেই নাৰীবাদৰ মানে ফিমিনী জিমৰ বিষয়টোলে যোৱাৰ আগতে মই প্ৰথমতে তোমালোকৰ সেইটো শুভেচ্ছাটো দিলোঁ মানে গম পাইছানে কথাটো তোমালোকে যোনটো আ আৰম্ভ কৰিছা প্ৰথম কথা ই আৰম্ভ কৰিলোৱা কৈ দিয়াৰ লগে লগে বহুত সমস্যা সমাধান ওলাই যাব। প্ৰথম কথা দ্বিতীয় কথা ই এই আলোচনা চক্ৰটো হোৱাৰ লগে লগে মানুহৰ মনৰ ধাৰণাৰ ইজনৰ আনজনৰ মাজত যেতিয়া কথোপকথন হব প্ৰথম কথা দুইোজনৰ প্ৰথম কথা জ্ঞানৰ পৰিসৰটো বাঢ়িব গম পাইছা নাই গতিকে সেইটো কথা প্ৰথম কথা তোমালোকক সেইখিনিয়ে অভিনন্দন জনাইছো প্ৰথম কথাখিনি
একদম ধন্যবাদ কাৰণ আমি এইটো আজি নহয় বহুত দি দিনৰ পৰা আমি কৰি আছোঁ কথাটো সেইকাৰণে তোমাকো এটা শুভেচ্ছা জনাইছো কাৰণ তুমিও এইটো এটা অংশ অংশ হিচাপে এতিয় পৰা তুমি থাকিবা
হয় মই ইয়াৰ অংশ হৈ খুব ভাল পাইছোঁ মোৰ সেই কথাখিনি এতিয়া চোৱা নাৰীবাদৰ কথা থাইটোলৈ আমি সোমাই যোৱাৰ লগে লগেই আগৰ পৰা যদি আমি চাবলৈ যাওঁ মানে আ মই প্ৰথম হিউমেন ৰিভলিউচনৰ কথা কৈছো দেই তেতিয়া আচলতে নাৰীৰ নাৰীৰ তেতিয়া গো প্ৰধান ভূমিকা এইটোৱে আছিলে যে যেতিয়া একেবাৰে ভূমি একেবাৰে চিকাৰ শিকটোলৈ যোৱা। তেতিয়া পুৰুষৰ দায়িত্ব এইটো আছিলে যে পৰিয়ালত নাৰীসকলক সুৰক্ষিত কৰি ৰখা দিনটোৰ কাৰণে খাদ্য যোগাৰ কৰি অনা তেওঁলোকৰ সুৰক্ষা কৰা নিজৰ পৰিয়াল নিজৰ স্বা স্ত্ৰী আৰু ল'ৰা ছোৱালী কেইটা পঢ়ি সুৰক্ষিত থকা হয় নই
হয় হয়
আৰু আৰু মহিলাসকলে সেই সময়ত কি আছিলে যে নিজৰ খোৱা বোৱা খিনি বা নিজৰ শিশু হেৰিয়ক লালন পালন কৰা সেইখিনি আছিলে মানে সেই আমাৰ মগজু বা আমাৰ বে চাইকলজিটো তেতিয়া সেইটো হিচাপে ডেভলপ হৈছে আচলতে।
হয় হয়।
সেইটো ডেভেললপ হৈ হৈ যিমান আমি সেইটো ডেভলপ হৈ হৈ আমি যিমান যি কৰিলেও সেই বস্তুটো আমাৰ মাজত এতিয়াও আছেই মানে, সোমাই থাকে। কিবও, ইণ্ডিভিজুৱেলি থাকেই মানে, গ'ম পাইছা নে নাই?
হয়।
কিন্তু সময়ৰ গতিৰ লগে লগে কি হৈছে যে, অহ, যিহেতু পুৰুষ পুৰুষ আৰু মহিলা সম মৰ্যাদা পোৱা গৈছে, এতিয়া পোৱাৰ ক্ষেত্ৰত ত্ৰত এ মানে সকলো ঠাইত সমানে পোৱা নাই যদিও যি যিসমূহ ঠাইত পাইছে, সেইসমূহ সেইসমূহ ঠাইত আচলতে নাৰীসকলৰ উন্নয়নৰ ক্ষেত্ৰতে হওঁক বা নিজৰ কোনোবা ক্ষেত্ৰত, কোনোবা এখন কোনোবা এটা দিশত বা নিজৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত, সেই অধিকাৰ কণ লাভ কৰিছে, মোৰ অনুসৰি।
হয়, হয় মই এতিয়া তোমাক তোমাৰ তুমি যিখিনি কথা কৈছা একদম শুদ্ধ কথা কৈছা। কাৰণ আমি নাৰীসকলক এৰি পেলাই কেতিয়াও এখন সভ্য সমাজৰ গঠন হ'ব নোৱাৰে এইটো প্ৰথম কথা। হয় নে? এতিয়া আমাৰ অহ, প্ৰথমজন প্ৰধানমন্ত্ৰী আমাৰ জৱাহৰলাল নেহেৰুদেৱে এটা কথা কৈছিলে, কৈছিলে যে এজন মানুহক আমি শিক্ষা দিয়া, এজন মানুহক আমি জ্ঞানী হিচাপে যেতিয়া তুলিম, তেতিয়া সেই কেৱল এজন ব্যক্তিহে জ্ঞান লাভ কৰিব। বা সেই জ্ঞানখিনি কেৱল এজন ব্যক্তিৰ মাজতহে বিয়পি থাকিব, কিন্তু যদিহে আমি এগৰাকী মহিলাক যদি যদি আমি এ জ্ঞান প্ৰদান কৰো, তেতিয়া কিন্তু কেৱল অকল মহিলা গৰাকীয়েই নহয়, তেওঁ বাস কৰা প্ৰতিটো পৰিয়ালৰ সদস্যসকলে কিন্তু শিক্ষিত হৈ উঠিব, একদম সঁচা কথা। কাৰণ এখন ঘৰত এ এখন ঘৰত এজনী মহিলাই যেতিয়া শিক্ষিত হ'ব, তেতিয়াহে কিন্তু সেই ঘৰৰ মানে যি গঠন মানে যি তোমাৰ অভ্যন্তৰীণ শিশুসকলৰ কথা, আকৌ আচাৰ ব্যৱহাৰ, শিষ্টাচাৰ এনেবোৰ ধাৰণা ৱা বিকশিত হ'ব, হয় নে নহয়? এতিয়া এই ফেমিনিজম বা এই নাৰীবাদৰ এটা বিকাশমূলক এটা কথা আছে যে যেতিয়া আমাৰ আদিম যুগত, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষখন যেতিয়া বৈদিক যুগত আছিলে, বৈদিক যুগ বুলিলেটো তুমি বুজি পোৱা নহয় জানো?
পাইছো পাইছো, নিশ্চয়, নিশ্চয়, নিশ্চয়।
বৈদিক যুগৰ সময়ত কি হৈছিলে, নাৰীৰ এই শৈক্ষিক পৰিস্থিতিটো মানে নাৰীৰ সেই শৈক্ষিক ষ্টেটাচটো মানে বহুত নিম্ন স্তৰৰ আছিলে। এতিয়া তাত হয়, এতিয়া তাত মানে সৰ্বসাধাৰণ নাৰীসকলে এতিয়া বৰ্তমানৰ আমাৰ ঘৰত যদি কোনোবা এজনী ভণ্টি আছে বা আছে বা আছে, তেখেতে গৈ পেলাই কোনো বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব পাৰিব, কিন্তু সেই সময়ত কিন্তু কোনো সাধাৰণ ছোৱালী বা নাৰীসকলে কিন্তু তেনেকুৱা ধৰণৰ শিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিছিলে, আৰু সেই সেই সেইকণ সময়ত তোমাৰ ৰজা মহাৰজাৰ পত্নী বা পুত্ৰী, আকৌ বিভিন্ন দপ্তৰত থকা মন ন্তীৰ পত্নী বা পত্নী আৰু ঋষি মুণিসকলৰ পত্নীয়েহে কিন্তু শিক্ষা লাভ কৰিব পাৰিছিলে।
পাৰিছিলে, হয় হয়।
গতিকে এনে ক্ষেত্ৰত মানে সেই বৈদিক যুগত মানে আমাৰ নাৰীসকলে শৈক্ষিক বিষয়টোৰ পৰা, ফেমিনিজম মানে নাৰী বাদ বুলিলেতো বহুতখিনি বিষয় সামৰি পৰে, তাৰ এটা শৈক্ষিক টো অন্যতম, কাৰণ শিক্ষাৰ অবিহনে কেতিয়াও অন্য অন্য এক সভ্যতা কেতিয়াও মানে গঢ়ি উঠিব নোৱাৰে। হয় নে নহয়? গতিকে সেই সময়ত নে নাৰীসকলে মানে শিক্ষাৰ ক্ষেত্ৰৰ পৰা যথেষ্ট খিনি এ পাছ পৰি গৈছিলে।
গৈছিলে হয়।
হয়, তাৰপাছতে আকৌ নাই বৈদিক যুগত যি অস্ত্ৰ শিক্ষা আছিলে। বা তেনে ধৰণৰ যিখিনি মন্ত্ৰ শিক্ষা বা কিবা কিবি সেইখিনি আছিলে, সেইখিনিৰ পৰা নাৰীসকলে যিহেতু পাছ পৰি গৈছিলে আৰু সেই ক্ষেত্ৰত নাৰী সমাজখনৰ বিকাশ একদম মন্থৰ হৈ পৰিছিলে। স্থবিৰ হৈ পৰিছিলে। হয়, হয় তাৰপিছতে আকৌ আমি সেই আদিম যুগৰ কথা তেনেদৰে কিন্তু তাৰ মাজতে আকৌ আমাৰ বুদ্ধদেৱৰ অ যি আমি সংঘা সংঘামিত্ৰাৰ কথা কওঁ সংঘামিত্ৰাই কিন্তু সেই সময়তে সেই বুদ্ধ দেৱৰ আ মানে বুদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে আমাৰ সিংহল দ্বীপ বৰ্তমানৰ শ্ৰীলংকালৈ গৈছে পেলে তাত গৈ পেলাই তেখেতে প্ৰচাৰ কৰিছিলে গতিকে এনে এনেকুৱা এটা সময়ত কিন্তু সেই সংঘামিত্ৰা মৈত্ৰেয়ীৰ দৰে একদম মহীয়সী নাৰীয়ে কিন্তু মন্ত্ৰ বেদ ৰচনা কৰি পেলাই মানে আমাৰ নাৰী এ নাৰী মানে সমাজখনৰ এটা উজ উ উচ্চ শিখৰ মানে দিয়া মানে চাকি জ্বলোৱা নিচিনা নিচিনা এটা ব্যৱস্থা কৰিছিলে
হয় হয় নিশ্চিত
গতিকে সেই মধ্যযুগৰ পৰা কিন্তু কিছু কিছু ক্ষেত্ৰত এতিয়া মনুৰ যিজন লিখনি মনুৰচ্ স্মৃতি নামৰ এখন গ্ৰন্থ প্ৰকাশ হৈছিলে প্ৰায় যীশু খ্ৰীষ্টৰ দুশ বছৰ আগতে সেই মনু স্মৃতিত কিছুমান নাৰীৰ দমনমূলক নীতি লিখা হৈছিলে এতিয়াতো সতীদাহ প্ৰথা তুমি জানা
জানো জানো নিশ্চ
হয় তেনেকুৱা ধৰণৰ কিছুমান নাৰীৰ দমনমূলক নীতি যেতিয়া মনুৰ স্মৃতিত প্ৰকাশ পালে তেতিয়াৰ পৰা সম্পূৰ্ণৰূপে সেই বৈদিক যুগত যদিও অ কণমান নাৰীৰ প্ৰস্তিতি অকমান উচ্চ আছিলে কিন্তু সেই যীশুৰ দুশ বছৰ তোমাৰ আগৰ মানে জন্মৰ দুশ বছৰ আগতে যি মনুস্মৃতি আহ লিখিত হৈছিলে সেই মনোস্মৃতিত খোদিত হোৱা নাৰীৰ দমনমূলক নীতিসমূহে নাৰীৰ প্ৰস্থিতি একেবাৰে নিম্নগামী কৰি
নিম্ন কৈছিল কৈ দিছিলে হয় হয়
আৰু তেতিয়াৰ পৰা নাৰীসকলৰ প্ৰস্তিতি যি দমন হ'ল আমাৰ এই আজিৰ পৰা তোমাৰ কেইবাশ বছৰৰ আগতে সেই ব্ৰিটিছ যি ব্ৰিটিছৰ মানে শাসন চলিছে সেই ব্ৰিটিছৰ শাসনলৈকে মানে সেই গোটেই প্ৰস্থিতিটো সদায় আমান মানে নিম্নগামী হৈ থাকিলে
থাকিলে
আৰু সেই ব্ৰিটিছৰ দিনতে মানে বি ব্ৰিটিছে ব্ৰিটিছে আহিলে ব্ৰিটিছে কেৱল ভাৰতখনক কেৱল শোষণেই কৰা নাছিলে ইয়াত কিন্তু আমাক বহু বস্তু দি থৈ গ'ল সেইখিন কথাও কিন্তু আমি আলোচনা কৰিব পাৰিব
হয় হয় আচলতে সেই হয় সেইখিনি আচলতে তেওঁলোকে যথেষ্ট আমাৰ যি যিমানখিনি কণগোইলা আচলতে তাৰ বিনিময়ত আমাৰ মানে সংস্কৃতিত আমাৰ বহুতখিনি আমাক সংযোগো কৰিলে
হয় হয় হয়
যিহে যিহেতু আমি পাইছো যে সংস্কৃতি আৰু সংস্কৃতিৰ মাজত কেতিয়া সংঘৰ্ষ নহয় সংস্কৃতিৰ মিলন হয় সদায় সংস্কৃতিয়ে সদায় আনটো সংস্কৃতিৰ ভালটো লয় ইটো সংস্কৃতিয়ে আনটো ভাল লয় সেইটো সংস্কৃতিৰ যাহ যোৱা ব্যৱস্থা আমি পঢ়িয়ে আহিছো সংস্কৃতি ভাল সংস্কৃতি কেতিয়াও সংঘৰ্ষ নহয় মানুহৰ সংঘৰ্ষ হয় কিন্তু সংস্কৃতিৰ সদায় মিলন ঘটে
একদম সঁচা কথা।
হয়, হয়, গতিক সেইখিনি তুমি যোনখিনি কৈছা ব্ৰিটিছৰ কথা খিনি। সেইখিনি ক্ষেত্ৰত আমাৰ তেওঁলোকেতো বহুত খিনি দা প্ৰথাৰ কথা কৈছোঁ। বহুতখিনি তেওঁলোকে নিষিদ্ধও কৰিছিলে, কিছুমান ক্ষেত্ৰত মই জনা অনুসৰি।
হয়, হয়, তুমি একদম সঁচা কথা কৈছা, ব্ৰিটিছেই ক'বলৈ গ'লে আমি ব্ৰিটিছৰ সেই কোম্পানীকে আমি ধন্যবাদ জনাব লাগিব, আমাৰ ভাৰতত উচ্চ শিক্ষা ব্যৱস্থা প্ৰচলন আৰু নাৰী শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত। কাৰণ যদিহে ব্ৰিটিছসকল নাহিলেহেঁতেন কিন্তু, আজি আমাৰ ভাৰতবৰ্ষৰ পঞ্চাশ বছৰ পিছৰ চলি থাকিলেহেঁতেন। নহয় জানো? এতিয়া বৰ্তমান এইকিটা প্ৰযুক্তি, উন্নত প্ৰযুক্তি ক্তিবিদ্যা, বিজ্ঞান প্ৰযুক্তিৰ দিনত আমাৰ বাকীবোৰ দেশ কিমান আগুৱাই গৈছে। কিন্তু ভাৰত কিন্তু বৰ্তমানেও সিমান উন্নতি কৰিব পৰা নাছিল, নাই। তথাপি, বাৰু ইয়াত বহু কেইখন দুখীয়া ৰাষ্ট্ৰতকৈ পঞ্চাশ বছৰ আগত চলি থকা মূৰ কাৰণটো হৈছে ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছ গভৰ্ণসকল। তেখেত কে, ভাৰতৰ ৰে'লৰ চলাচল কৰিলে, নাৰী শিক্ষা ব্যৱহাৰ ব্যৱহাৰ কৰিলে মানে ব্যৱহ মানে কি বুলি কয় এইটো, ব্যৱস্থা কৰিলে আৰু সেই নাৰী শিক্ষাৰ ফলতে বৰ্তমানৰ নাৰীসকলে মানে মুক্ত মনে, তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে।
পাৰিছে, পাৰিছে। হয়।
আগতে কিন্তু সেই এ, গুৰুকুল বা সেই বোৰত কিন্তু আমাৰ নাৰী নাৰীসকলক এক একদম নিষেধ কৰিছিলে। প্ৰৱেশ একদম নিষেধ নাছিলে, গতিকে তাৰ পিছত নাৰী আমাৰ আমিতিয়া, যেতিয়া ব্ৰিটিছসকল আহিলে। তাত যেতিয়া, শিক্ষা নীতি তেওঁলোক গঠন কৰিলে সেই শিক্ষা নীতিত আমি দেখিবলৈ পাওঁ যে, নাৰী শিক্ষাৰ বাবে কিছুমান বেলেগকে হোষ্টেল হওঁক বা স্কুল আমাৰ প্ৰতিষ্ঠা কৰা দেখিবলৈ পাইছিলো। গতিকে, সেই প্ৰতিষ্ঠা কৰি পেলাই নাৰী শিক্ষা বিকাশৰ ক্ষেত্ৰত একদম বহুত খিনি মানে এ হেৰি কৰিলে, এইটো আগুৱাই দিলে।
হয়, হয়।
ঠিকআছে, এতিয়া তোমাক মই এইখিনি টাইমত, মই তোমাক এটা কথা তোমাৰ পৰা মই জানিব বিচাৰিছোঁ। তুমি মোক এইখিনি কথা বুজাই ক'ব পাৰিবা নেকি? যে আ, নাৰীসকলৰ শিক্ষাক আমি, নাৰীসকলৰ শিক্ষা কিয় বিকাশ কৰিব লাগে বা নাৰীসকলে কিয় শিক্ষা গ্ৰহণ কৰাটো উচিত।
অ', হয় চোৱা। এতিয়া প্ৰথম কথা, আমাৰ সমাজত এইটো ধাৰণা আছে কি মানে আচলতে যিহেতু, সমাজখন পৰিপূৰক হৈ থাকিবৰ কাৰণে পুৰুষ আৰু মহিলাৰ বা গোটেই সামগ্ৰীক উনয়নৰ বাবে পুৰুষ আৰু মহিলাই দু দুয়োৰে আ, অৰুণ অনুদানৰ প্ৰয়োজন আছে। তেনেক্ষেত্ৰত প্ৰথম প্ৰথম কথা, আমি পুৰুষক পাধাইন দি, দ্বিতীয় কথা মহিলাক বাদ দিব নোৱাৰোঁ। প্ৰথম কথা এখন সুস্থিৰ আৰু সাও, ভাৰসাম্য যদি উন্নয়ন বিচাৰো, প্ৰথম কথা সেইটো। হয় নে? আৰু মই এইটো নাভাবো মই, মই নাভাবো যে এখন সুচ তেওঁৰ সুস্থ সমাজত বা সুস্থ মানসিক সমাজত কেতিয়াও পুৰুষক এ মানে এককভাৱে প্ৰাধান্য দিয়া হয়, সেইটো মই নাভাবো প্ৰথম কথা।
হয়, হয়।
দ্বিতীয় কথা হৈ গ'ল- মই এইটো মই কৈছে যে আমাৰ সে ত'ত আছে যে সৰুৰে পৰা লালন পালনৰ দায়িত্ব বিশেষকৈ মাক দাউত, মাক দেউতাকৰ ওচৰত থাকে বা মাক ওচৰত থাকে। দেউতাকৰ খুব থাকে, দেউতাকৰ খুব কম থাকে। কিন্তু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত মাকৰ থাকে, মাকে বেছি সময় দিব পাৰে। ত, তেনেক্ষেত ত', কি হয় ঘৰ যিহেতু শিশুসকলৰ বা ছাত্ৰ-ছাত্ৰীসকলৰ মূল কঠিয়াতলীএ ঘৰখন। শিক্ষাই হওক বা চৰিত্ৰ গঠন চৰিত্ৰ, গঠনতে হওক। এতিয়া সেইটো মই যদি পইণ্টটো খুব সৰু, কিন্তু তাত বহুত ডাঙৰ এটা উদ্দেশ্য লুকাই আছে কাৰণ কি হয় যিসকল যিসকলে ব্য নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা শিকায় সেইটো শিক্ষাটো বেলেগ। হয় নে নহয়? আৰু যোনটো পাঠ্যপুথি শিক্ষা বা সামগ্ৰিক তুমি, তুমি এডুকেশ্যনৰ কথা কৈছে সেই ইডুকেশ্যনটো প্ৰয়োজন আছে কাৰণ শিশুসকলৰ বা উমঁ' শিশুসকলক কমচে কম তেওঁলোকৰ ফাণ্ডামেণ্টেল বা প্ৰাথমিক জ্ঞানখিন দিব কাৰণে তেওঁলোকেও সেইখিনি কথা জানিব লাগিব প্ৰথম কথা। হয় নে নহয় আৰু আনকি আৰু আনকি প্ৰথম কথা শিক্ষিত শিক্ষিত হ'লেই যে চাকৰি এটা কৰিব লা